টো এনেই আছো।
অহ, চাহ খালি?
খালো
কি দি?
চাহ-পিঠা দি, হেল্ল'।
অ', শুনিছোঁ শুনিছোঁ।
অ', হা
পিঠা দি খাইছ? অ', অ', ভালেই। অ', ভালেই দে।
অ', আমাৰো ভালেই।
অ', অ'। এইয়া ৰাতিপুৱা উঠি পেলাই, গৰুকেইটাৰ কাৰণে পথাৰলৈ লৈ গ'লোঁ যে আৰু আজি মানে ঢেৰ কাম কৰিলো, গোটেই খুটিয়ে মানে, হেৰি কৰিলো এইয়া টিং এখন দিলো, চালি এখন বনালো
উম।
এই গৰু গাখীৰ খীৰাবলৈ দিগদাৰ হয় যে, সেইবাবে মানে অকণমান বৰষুণ-চৰষুণ পৰিলে, ৰ'দ-চ'দ পৰিলে, মানে অকণমান, চা-তা কাৰণে অকণমান, চালি এখন দিলোঁ আৰু
আচ্ছা, আ আচ্ছা, আচ্ছা, মইও সেই, গছপুলি কেইটামান আছিলে, ৰুলো
কি গছ?
নাহৰ
বাহ, এইয়া হেৰি, আজিকালি আৰু গছ-গছনি মানুহে কাটিছে, তই আকৌ ৰুইছহে
অ', মই ভাল পাওঁ যে গছ-গছনি, সেইকাৰণে
অ', অ', নাই, ঠিকেই আছে। আজিকালি মানুহবোৰে আকৌ হেৰি আকৌ, গছ-গছনি ৰুই পেলাই আকৌ, তোৰ ফটো মাৰি পেলাই, ফটো এখন মাৰিবৰ কাৰণেহে গছ-গছনি ৰুৱে, তাৰপিছত পানী-চানী দিয়াটো আ
নাই, নাই, মই পানী-চানী দিয়াকে ৰু
অ', অ', পানী-চানী দিব লাগে, হয়। উম, ভাত খালি?
ভাত, ভাত খোৱা নাই, বনাই আছে যে, খাম আৰু
কি দি?
তই খালি?
নাই, নাই, খামহে। এই আমাৰ হেৰি, বনাব অলপ পিছত
অ'।
এইয়া পথাৰৰে থোৱা, আজি মানে এইয়া ফিছাৰী, আমাৰ ফিছাৰীটো মাৰিছিল যে
অ'।
তাতে মানে মাছ অলপ পালো, এইয়া মাছ বেচিলো বাৰু, ৰাতিপুৱা সোনকালে লৈ গ'লো, ৰ ওচৰৰ মানে বজাৰ এখন আছিলে
উ উ
তাত তাত নি পেলাই পুঠা মাছ, মানে বেছি থৈ সজোঁ এতিয়া বাকী এইফালে গৰৈ, আৰু মানে পুঠি, মাছ এতিয়া মাছৰকেইটা ঘৰত বনাব আৰু খাম আৰু।
আজি আজিকালি আৰু লোকেল মাছনো ক'তনো পাই হয়?
উ সেইটো হয় বাৰু ও আজি-কালি চব চালানি।
চালানি উ এইয়া এইবিলাক আচলতে বেমাৰে বেমাৰহে হয় আৰু মানুহৰ আৰু। আজিকালি চব মানে আগৰ আগতে ভাল আছিলে আগতে চব লোকেল মাছ পোৱা যায়। আজিকালি আৰু এইবোৰ
উম হয় বাৰু।
তই কিবা খাই আছ?
লেতেকু খাই আছো লেতেকু।
ক'ত পালি অ?
এ বজাৰৰ, পৰা আনিছিলো।
অ অ হেই আজিকালি এইবিলাক বস্তু নাই হয় নে? উম অহ অ।
মিঠা লেটেকু, কেইটা।
অ ভালেই দে খা, খা। আমি বহুত সৰু মই বহুত সৰুতে খাইছিলো এতিয়া নোপোৱাই হলো এইবিলাক।
হা?
বহুত সৰুতে খাইছিলো এতিয়া এইবিলাক নোপোৱা হলো।
ওম উম।
লেটেকু, যে উম হা ভালেই বাৰু।
আহ
বাকী- বাকী পঢ়া শুনা
কি?
পঢ়া শুনা কেনেকুৱা চলিছে?
পঢ়া শুনা মোৰ ভালেই।
অ কি হেৰি এ এ কিবা কৰি আছ নে কাম চাম?
কম চাম কাম চাম নাই কৰা মই কম্পিউটাৰহে, শিকি আছো।
ক'ত শিকিছ নো?
এয়াতে
অ অ অ এই শিক কম্পিউটাৰৰ, তোৰ কেনেকুৱা ময়ও মানে শিকিম বুলি ভাবিছো। কেনেকুৱা কি মানে অকমান কচোন বুজাই। ফিজ- চিজ মানে পইচা- চইচা কেনেকুৱা দিব লাগে। নহয় পইচা চইচা কেনেকুৱা মানে নামভৰ্তি, কেনেকুৱা কি কি লাগে।
তাত গলে বুজাই দিয়ে নহয় ধুনীয়াকে
অ
উম'
পইচা কিমান লয়? অ হয় লাগে, আকৌ এইয়া কিমান কিমান? পইচা কিমান তাত, কিমান তোৰ নামভৰ্তি কিমান?
নামভৰ্তি ষোল্লশ।
অ ষোল্লশ নেকি।
উম।
কি মোক এইয়া বেলেগ এজনে ক'লে, এই তোৰ আৰু এ জেগাত তোৰ হেৰি। তেৰশ বুলি কলে কিন্তু সেইখন ইমান ভাল নহয় বুলি কলে।
উম উম।
তে, এ সেই এইখন ভাল চাগে ন।
এখন ভাল।
অঁ অঁ। তাত গৈ পেলাই মই হ সুধো। মই আছিলো তোৰ এইয়া, পথাৰলৈ আহিছিলো। আমাৰ মানে ইয়াত তিয়হ তিঁয়হৰ খেতি কৰি কৰিছো যে পথাৰত। তাকে লাগি ল লাগি লাগিছে নেকি, ইমান গৰম পৰিছে ন কাটি কুটি অ। অকমান খাও তাকে।
অ, দিবি এদিন খাবলে কেইটামান।
হ'ব হ'ব দে হ'ব দে মই, আমি মানে বেচোহে দেই, আমি এ লোকেল যে আমাৰ যে তিয়হটো।
বেচো হে নেকি?
অহ।
উম হ'ব দে কিমানকে বেছ, কেজি?
কেজি তোৰ হেৰিকে দি আছো, এতিয়া চল্লিশ কে দি আছো।
আচ্ছা।
তই দিবি দে বিশ কে দিবি দে। চিনাকি মানুহ অ অঁ, কেতিয়া লাগিব কেতিয়া লাগিব?
অ কালি মানে লৈ আহিবি।
কালি নহ'ব কালি মানে এতিয়া আমাৰ ইয়াত মানে আজি মানে বজাৰ এ বাৰ আছিলে।
অ,
প্ৰত্যেক শনিবাৰে মানে বজাৰ বহে যে, সেইবাবে মানে কি কৰিলো, এতিয়া মানে ছিগি পেলাই তোৰ হেৰি কৰিলো, মানে বজাৰলৈ লৈ গ'লো।
অ মই, তই ডাঙৰ হৈ আকৌ দিবি যে।
ত আজ - আজি, আজি এতিয়া নাই পিছকে যেতিয়া হ'ব, তেতিয়া মই ফোন কৰিম তেতিয়া তই আহি পেলাই লৈ যাবি। নহ'লে মই দি থৈ আহিম দে।
উম। উম হ'ব বাৰু।
উম, আজি ভাত কিহে?
আজি মাছ।
কি মাছ?
গৰৈ মাছ।
অ ক'ত পালি অঁ।
এই বেপাৰী এটা আহিছিলে, দি থৈ গৈছে।
অ', -অ'। ভালেই দে।
উম।
আমাৰো সেয়া গৰৈ মাছ আৰু পুঠি মাছ। আমাৰ সেয়া গৰৈ মাছ, পুঠি মাছ, শিঙি মাছ চব লোকেই লাওঁ পিছে ঘৰ পিছ পুখুৰীটো মাৰিলো যে আজি। অ', দ ডাঙৰ-ডাঙৰ আমাৰ ফিচাৰীটো তোৰ এক বিঘা মাটিৰ ফিচাৰীয়ে। চাইডে-চাইডে তোৰ মানে হেৰি নাৰিকল লগাইছো তাৰ পিছত, তোৰ কলগছ লগাইছো। আৰু মাননে হেৰি তৰিয়া অমিতা।
অঁ।
অমিতা লগাই দিছো, তেনেকে ওলাই থাকে আৰু তোক।
আমাৰো অমিতা গছজোপা আছে।
অ', এই চাকৰি-বাকৰি নাই ন, এতিয়া কিনো কৰিম আৰু।
সেইটোৱে।
অ'। তই এইয়া, কি-কিবা বোলে কাম এটা পাইছিলি বোলে যোৱা নাই।
নাই-নাই সেইটো এতিয়াও ফিক্স হোৱা নাই যে।
অ', - অ',।
কিবা হয় এতিয়া আৰু।
অ'।
চাওঁ কি হয়।
কামতটো ভালে নে এনে?
হম?
কামটো ভালেইনে?
মোৰ কামটো ভালেই-ভালেই।
অ', ভালে যদি কৰ আৰু ন।
উম, কি বা হয় এতিয়া আৰু চাওচোন।
অ', -অ',। চাই ল আজি-কালি আৰু কাম বোৰ মানে আজি-কালি চাকৰি পাবই নাই ন কিবা এটা পালে মুঠতে এৰি দিব নালাগে।
সেইটোৱে।
অ', - অ'।
তেনেকে কৰিব লাগিব আৰু।
অ'।
উম।
গা- চা ধুলি?
নাই-নাই ধুম হে আৰু।
অ', আজি মানে যাম মই এইফালে ফুৰিবলৈ কাৰণে যাম।
ক'ত?
এই আহ', বাহ -বাহ ঘৰত যাম মানে আজি। তাকে, অলপ পিছত গা-চা নাই মাতিছে মানে এনেই মানে এইয়া, ভাগিন কেইটা আছে যে।
অঁহ।
ভাগিন গিটাই কৈছে কি। ভাগিনকেইটাৰ ওচৰত যাম মানে সিহঁতে মাতি আছে।
আচ্ছা।
সেইটো কাৰণে আজি যাম। সিহঁতে কিন্তু সদায় সদায় সদায় ফোন মাৰিলে সদায় মানে কৈ থাকে। এ মাতি থাকে, এতিয়া যাম।
বাকী, ভাগিন কেইটা?
ভাগিন তোৰ এ দুটা। এ সৰু ছোৱালী এজনী এক বছৰে হোৱা নাই ধৰ এই বাৰু।
হয়।
আৰু এটা আছে চাৰি বছৰ মান হৈছে, ল'ৰা।
আচ্ছা, পঢ়ি আছে নে কি?
নাই, নামেই লগাই দিয়া নাই, কচু মষ্ট।
উম, উম, উম, উম, উম।
হ', অ', অ' আজিকালি আৰু উটপতিয়াই হয় আৰু, অ' অ'।
হা'।
হয়, হা'।
অ'।
উ বাকী, তই ক'তো নাযাৱ ক'তো নাযাৱ?
এ নাযাওঁ মই ঘৰতে কাম কৰি আছিলো।
অঁ।
ঘৰত কামেই বহুত, এসোপামান কাপোৰ তিয়াই থৈ আহিছো।
অ', অ'। এইয়া লেতেকু খাবৰ কাৰণে লেতেকু কেইটামান দি পঠাবিচোন।
অ', অ' হ'ব দে মই আধা খাই শেষেই কৰিলো, কেইটামান আছে পাবি আৰু।
অ' দে, হ'ব মানে বহুত দিন হ'ল খোৱা নাই, বহুত আগতে খাইছিলো যে।
কৰো।
আমাৰে আছিলে গছ এডাল আছিলে। মানে এইয়া পানী হয় নে আমাৰ এইফালে বানপানী হয় যে।
অ'।
পানীয়ে মাৰিলে, তাৰ পিছৰ পৰা আৰু পুলি তেনেকে উঠাই নাই। বহুত এৰি অহা হ'ল। আজিৰ পৰা প্ৰায় তোৰ পোন্ধৰ বছৰ মানৰ আগতে আগৰে কথা।
সৰু থাকোতে খাইছিলো। এতিয়াহে খাব নোপোৱা হ'লো আৰু। মই তহঁতৰ সেইফালে গ'লে মই য সোমামগৈ লেতেকু কেইটা থৈ দিবি।
যাবি লৈ যাবি।
অ', অ'। দে হ'ব দে।
অ' হ'ব দে।